হেল্ল',
অ, হেল্ল', শুনা পাইছনে।
অ, মই বাৰু শুনি আছো তুমি শুনি আছানে?
অ - অ দেখুনাতাইছিল এতিয়া।
কি কৰি আছে বাৰু এতিয়া?
এয়া মোৰ পৰহি এটা পৰীক্ষা আছে ৰ'ব। কটন বিশ্ববিদ্যালয়ত। অ' তাৰ কাৰণে অকমান পঢ়ি আছিলো অ'।
অ' ঠিক আছে মাজতে আৰু কিবা এটা একজাম দিছিল পৰীক্ষা দিছিলা নহয় তুমি।
অ' দিছিলো এই ৰে'লৱেৰ পৰীক্ষা এটা দিছিলো। উম' যোৱা মাহত দিছিল জুনতে দিছিলো। ঠিকেই আছিল ইমান। ভাল হোৱা নাই বাৰু প্ৰথম আছিল সিটো অভিজ্ঞতাৰ কাৰণেহে দিছিলো আচলতে। ৰিজাল্ট দিয়া নাই বাৰু এতিয়ালৈকে।
এইবাৰতো কিহৰ ওপৰত
এইবাৰ হেৰি মোৰ মাষ্টাৰ ডিগ্ৰী কাৰণে এডমিচন ল'ব লাগিব যে তাৰে প্ৰৱেশিকা পৰীক্ষা ইতো অ'। অ' এনট্ৰেন্ঞ্চ পৰীক্ষা উ' তাকে আৰু থউ কিবা হয়।
ভালকে পঢ়াই ভালে হ'ব।
অ' চাও আৰু আপুনি ঘ
আচ্ছা এই আজি এই অকমান আগতে খালো বাৰু আজি আমাৰ একদম। জীৱনত প্ৰথমবাৰ বহুত দেৰি হৈছে বাৰু
কিবা কাম কৰি আছিলে চাগে অ'।
এই সময়ৰ মানে উম'। উ চোৱাই হোৱা নাই কিবা কিবি কামত বিজি, আজি অকমান বাগিচা খন ঠিক কৰিলো মানে। সেইকাৰণে অকমান টাইম পাৰ হ'ল বাৰু।
অ' বাগিচা আছে নেকি আপোনালোকৰ, কি কি ৰুইছে?
এ বহুত কিবা আছে আৰু।
হয় নেকি, চবজিও আছে নেকি?
চব্জিও আছে এনেকুৱা সেই হেৰি জলকীয়া, ভাতকেৰেলা। লেচেৰা আহ তাৰপিছত তাৰপিছত বেঙেনা, জলকীয়া।
অ' এইবোৰ নিকিনাকে হয় মানে তেতিয়া হ'লে?
অহ তে উ। হয়-হয়-হয় নিকিনাকে আৰু কিবাকে মানে আমাৰ মানুহক ক'ম যে আমি কিবাকে চলি লওঁ আৰু। উ আৰু কৰ্দৈ গছো আছে। কলৰ গছ আছে, মধুৰিআম আছে।
বাঃ
উম।
ভালে হৈছে, এইখিনি ঘৰতে যে হে ৰুব পাৰিছে আপোনালোকে। বজাৰৰ পৰা ইমান দামেলি। হয়-হয় ইমান দামেদি কিনেও, সোৱাদে নাপায় আজিকালি। প্ৰথম গেছ মাৰি হাইব্ৰীডৰ হে বস্তু পায়।
অ' আমি কিন্তু সাৰ নিদিয়াকে কৰো আৰু যি কৰো।
তাকেতো।
নিম গছত নিম গছ আছে। তাৰপিছত এনেকুৱা বহুত কিবা গছ আছে, এইফালে ফুলৰ ভিতৰতো আছে দিয়াচোন এই তোমাৰ গোলাপ পৰা আৰম্ভ কৰি বহুত কিবা গছ তগৰ, গোলাপ কিবা কিবি এইবিলাক ৰুই থোৱা আছে বাৰু আমাৰ ঘৰত। গোটেইখিনি আছে বুলিয়ে ক'ব পাৰি আৰু। বাগিচাখন থাকিলে পঢ়াত ভালো লাগে না।
অহ মনটো ভাল লাগি থাকে। বাৰিষা কেইদিনটো বাৰু বাগিচাৰ পানীত টো অলপমান কমকে দিলেও হয় চাগে, বৰষুণ
এইকেইদিন ধুনীয়া হৈছে, এতিয়া ফুল বিলাক যিবিলাক শুকাই গৈছো, সেইবিলাকো এতিয়া ধুনীয়া হৈছে, অ', আমাৰ পদিনাও আছে। এ নাপা আৰু উম ব স লগ আছিল আৰু। তোমালোকৰো আছে চাগে?
আমাৰ পদিনা নাই ৰ'ব আমাৰ মানধনিয়াটোহে আছে। দীঘল দীঘল পাতো যে মান ধনীয়া, অহ। অ', মচুন্দৰী আমাৰো আছে ৰ'ব। মচুন্দৰী আছেহে, কিন্তু মাৰ খাই ইমান ভাল নাপাওঁ, আপুনি ভাল পায় নে মচুন্দৰিটো?
ভাল বাৰু নাপাওঁ, কিন্তু বহুত ঔষধি ঔষধি হয় চুগাৰত হেনো ভাল। ৰাতিপুৱাই খালে খালি পেটত চুগাৰৰ কাৰণে ভাল। সে আমাৰ হাজবেণ্ড এ খাই কিন্তু। অলপ চলপ খাই আৰুতি এইটো চাটনি বনাই লৈ।
অ', অ', চাটনিত অকমান খাব পাৰি বাৰু। কিন্তু মই কেঁচা অকল পাত ত গোন্ধতো মানে ভাল নাপাওঁ মাছৰ নিচিনা গোন্ধ এটা ওলাই যে।
অ', মইওঁ বেয়া পাওঁ, কিন্তু পদিনা খাওঁ। নৰসিংহৰ পাত খাওঁ সেইবিলাক খাওঁ ভাত কেৰেলা খাওঁ ঘৰত ঘৰত হোৱা বাকী বস্তু বিলাক খাওঁ আৰু অকল এইটো হেৰিতো অলপ বেয়া কওঁ বাৰু যি হওঁক এই মচুন্দৰীটোৰ গোন্ধটো মোৰ মোৰো বেয়া লাগে।
অ', তাকেইতো।
বাকী বাগিছা এানে আছে আৰু সৰুকে হ'লেও তোমালোকৰো।
অ', আমাৰো আছে নাথকা নহয়। গোলাপ ফুল দুই প্ৰকাৰৰ আছে গুলপীয়াটো আছে আৰু হালধীয়াটো আছে।
আমাৰো এই প্ৰকাৰ আছে আমাৰ ৰঙা অ', নাই আমাৰ তিনি প্ৰকাৰৰে আছে আমাৰ এটা গোলপীয়া আ ৰঙা আছে আৰু বগা থোপা থোপি হয় যে সেনেকুৱা
অ', অ', ধুনীয়া লাগে ন থোপা থুপি হৈ থকাটো।
অ', আমাৰ এতি আমাৰো তিনি প্ৰকাৰৰে আছে। তাৰপিছত কিন্তু এই পাট বাহাৰ আছে বহুত প্ৰকাৰ তাৰপিছত বগে মেলিয় আছে বহুত উ বহুত প্ৰকাৰ
উম উম।
আঠটা ব আত বাজি নে ন বাজি সেনেকুৱা ধৰণৰ বহুত
অ', অ', অ', আমাৰো আছে সেইটো হয়।
তাৰপিছত তাৰ জবা ফুল আছে বহুত প্ৰকাৰ। উম চ ৰঙা, পিং, গোলপীয়া তাৰ পিছত পাতল হালধীয়া সেনেকুৱা বহুত জ আছে ফুল বহুত আছে ফুল বহুত থাকিলে মনটো ভাল লাগে।
আহ। হয় হয় অ'। মনটো ভাল লাগি থাকে আৰু এইবোৰ দেখি।
উম খোৱা লোৱা কৰিলে চাগে তোমাৰলোকে
অ', অ', আমি খালো আমি নটা মানতে খালো আজি। উম বইল কণীৰ আৰু দালি বনাইছো ছিলে আৰু দুপৰীয়াৰে পচলা বনোৱা আছিল মায়ে বনাইছিলে স দিিয় খালো আৰু
পচলা পচলাও আছে আমাৰ ঘৰত আমাৰ মানে কল আছে তো আমি কেতিয়াবা খাব মন গ'লে আমি নিজে পচলা ঘৰতে কৰিলো আৰু তাৰপ আমাৰাৰো বনাই থোৱা থাকে গোটেই বছৰটো কাৰণে পচলাৰ সাৰটো অ আমি আ আমি কিনি খাব নালাগে পচলা আমি নিজে তেল ক কাটি পেলাই আমি পচলাটো নিজে মানে বনাই লওঁ আৰু
অ কি আছে অ কিহেদি বনাই আপোনালোকে এ
মই পচলা পচলা কেতিয়াবা অ পচলা টো কুটি পেলাই সাৰেৰে বনাও আৰু কেতিয়াবা মানে কেতিয়াবা মচুৰ দাইল মচুৰ দাইলেৰও বনাওঁ আৰু কেতিয়াবা মাছৰ মাথাৰেও বনাব পাৰি তিনি প্ৰকাৰে বন আৰু কেতিয়াবা একদম কোনোবা যদি তাতকৈও বেছি এলোৱা মানুহ দাইলত দিও খাব পাৰি
অ বাইলত কুতি দিয়ে নে ডাঙৰ ডাঙৰ টুকুৰা কৰি দিয়ে
ডাঙৰ ডাঙৰ কৰিো কুৰা কৰি দাইলটো ভাজি লওঁতে এই তোমাৰ এই সেই খিনিও হেৰি খিনিও মানে পচলা খিনিও ভাজি পেলাই সেনেকুৱা কৰি তাৰ মানে হেৰি বনাব পাৰি তো বহুত প্ৰকাৰে খাব পাৰি
অ আমি তেনেকে খাই পোৱা নাই বাৰু দালিত দি এনে কুটি দালি মচুৰ দালিৰে বনাইছে নাই
বহুত প্ৰকাৰে বনাই খাই পাইছো মই বহুত প্ৰকাৰে খাই পাইছো
উম বাকী আৰু কঠালৰ গুটি খাইছে ন নাই এইবাৰ
খাইছো কঁঠালৰ গুটি সিদিনা চৌকাত উম চৌকাত মাজতে চৌকাত বনোৱা বুলি কৈছিলো নহয় সিচ াৰি বনাইছিলো যে সেইদিনাখন চৌকাত পুৰি খাইছো কঁঠালি গঠি পুৰি খা পাইছো আৰু কেৰাহিত ভাজিও খাওঁ কঁঠাল গুটি আৰু বইল কৰিও খাই পাইছো দাইল দাইলেতো হাও মানে কথা লোতেও বহুত প্ৰকাৰ খাব পাৰি কিন্তু পুৰি খালে বেছি টেষ্ট হয়
অ অ পুৰি দিলে বেছি ভাল হয় মই দালিত দালিত খাই বেছি ভাল পাওঁ পুৰাতকেও দালিত যে অকমান গলি যায়
আছা অ আৰু মছৰি মানুহে বেলেগ বেলেগকৈ মাছেৰেও বন খায় বহুতে
অ অ বনাই হয় হয় লাওৰাগৰ লগতো ভাজি খায় বহুতে
লাওৰাগ লাওৰাগো মোৰ বহুত প্ৰিয়
আহ
আৰু কথাাল পুতি লাও ৰাগ এইবিলাক বহুত প্ৰিয়
এইবোৰ অসমীয়া থলুৱা খাদ্য আৰু আমি খাবই লাগে
এইবিলাক খাদ্য আৰু কতো নোপোৱা নিজে বনাই বহুত ভাল
সাকটোো
স্বাস্থ্যৰ কাৰণে ভাল
আহ
উম বাকী বন্ধ পাবা চাগে
অ মোৰতো আৰু এ ডিগ্ৰীৰ পৰীক্ষাতো শেষ হোৱা বহুত দিন হ'ল। এতিয়া বন্ধয়ে চলি আছে মোৰ। অ'হ। আগষ্টৰ পৰাহে আৰু আৰম্ভ হ'ব নতুন।
হয়। হয়। ঠিকে আছে বাৰু।
আপোনাৰ ল'ৰাজনৰো বন্ধ আৰম্ভ হৈছে চাগে?
বন্ধ আৰম্ভ হৈছে।
অ অ'একমাহ আৰু বন্ধ।
কৰ্মশালা আছে আমাৰ তাত। এইবিলাক কিবা স দায়িত্ব অলপ বাঢ়িব আৰু। নাটকৰ হ'ব, দেউতাকৰ লগৰ বিলাকে পাতিছে বাৰু। সেইবিলাক এই কৰ্মশালা বিলাক। এনেকুৱা। চ
অ'হ। ঠিকেই আছে দিয়ক। এনেকুৱা কৰি থাকিব লাগে। বন্ধৰ কিদিন।
হয়। হয়। তোমাৰ লগত কথা পাতি ভাল লাগিল বাৰু। ৰাতিও হ'ল আজি, অলপ বেছিয়ে ৰাতি হল।
অ'ৰাতি হল। তাকে শুভ ৰাত্ৰি।
এহ।
উম।